হেল্ল'।
হেল্ল'।
অ', শুনিছানে?
উম শুনিছো, শুনিছো।
কি কৰি আছা?
এনেই বহি আছো, তই?
ময়ো এনেই আছোঁ আৰু। বাকী খবৰ ভালনে?
ভাল ভাল, তোৰ?
ময়ো আছোঁ আৰু ভালে।
উ ভাত, পানী খালি?
ভাত নাই-নাই খোৱা। তই খালি নেকি?
নাই
উম, বাকী ঘৰত সকলোৱে মানে ভালে আছেনে?
উম আছে, আছে, তোৰ?
অ', ঘৰতো আছে আৰু ভালেই।
উম।
বাকী আজি পুৱা কিমান বজাত উঠিলি তই?
আজি মোৰ ৰাতিপুৱা উঠাতে অলপ দেৰিয়ে হ'ল।
হয় নেকি? এনেই এনেই মানে ডেইলি তই পুৱা কিমান মানত উঠা?
হেল্ল'?
অ', শুনা নাই নেকি?
অ', শুনিছো শুনিছো ক।
অ', নাই বোলো এনেই সুধি আছিলোঁ, তই ডেইলি পুৱা কিমান বজাত সোধা? উঠা?
মই এনে ছয়টাৰ পৰা চাৰে ছয়টাত উঠো আৰু ৰাতিপুৱা। আৰু কেতিয়াবাতো দেৰি হৈ যায়।
ময়ো প্ৰায় তেনেকুৱা সিমান মানতে উঠোঁ আৰু। আৰু কেতিয়াবা এলাৰ্মো বাজি বাজিলেই মানে আকৌ অলপ শুইয়ে থাকোঁ।
উম আৰু মোৰ মানে কেনেকুৱা তোৰ ঠাণ্ডাৰ দিনত মই উঠিবই নোৱাৰো। ইমান এলাহ লাগে।
হয় দেই, পুৱা উঠাৰ পিছত মানে প্ৰথমে মানে ঠাণ্ডাৰ দিনত কিবা যেনে লাগে ন, এনেই তই পোৱা উঠাৰ পিছত কি কৰ মানে?
প্ৰথমে মই ব্ৰাছ কৰোঁ। তাৰ পিছ অলপ খোজ কঢ়িবলৈ যাওঁ, তাৰপিছ অলপ এক্চাৰচাইজ কৰো। আৰু তাৰ পিছত চাহ খাওঁ।
অহ। পুৱা চাহ নাখালে দিনটো মানে ভালেই নালাগে, দিনটো মোৰ আৰম্ভই নহয় চাহ নাখালে।
উম, হয় কিন্তু দেই মই চাহ খাই লোৱাৰ পিছত অলপ বাতৰি চাওঁ, মানে ফোনটো চাওঁ ফোনত আমাৰ চচিয়েল মিডিয়াত ইণ্টাৰনেটত আমাৰ কি দিয়ে নিউজবোৰ সেইবোৰ চাও।
ঠিকে বাৰু আজিৰ দিনটো কি কৰিলি?
আজিৰ দিনটো মই ঘৰতে আছিলো, ৰাতিপুৱা উঠি কিনে অলপ চাহ পানী খাই, খোজ চোজ কাঢ়ি আহি অলপ পঢ়িলো। আৰু তাৰপিছত মোক মানে মায়ে কিছুমান কাম কৰিব দিলে, সেইবোৰ কৰিলো। তাৰপিছত আকৌ মাৰ লগত বজাৰলে যাব লগা হ'ল, বজাৰলৈও গলো। তাৰপিছত অলপ ঘৰৰ কামতো সহায় কৰিলো আৰু।
বা ঘৰৰ কামো কৰ নেকি তই!
উম কৰো কৰিব লাগে। কিমান খেলি মেলি ঘৰখনত নকৰিলে নহয়ে মই।
মানে আজিকালি বেছি সময় ফোনতেই মানে আছিলোঁ আজি। আৰু অল অলপ অলপ সময় পঢ়িবলৈ ওলাইছিলোঁ। এ মনো লাগিছিল পঢ়িবলৈ কিন্তু পিছত আৰু ফোনটোৱে চাই থাকিলোঁ।
উম তেনেকুৱা হয়, কেতিয়াবা মনে নাথাকে তোৰ পঢ়িবলে।
অঁ। বাৰু আৰু পুৱা উঠাৰ মানে অভ্যাসটো তই কেনেকৈ মানে কৰিলি ইমান ছটা বজাত উঠিছ ঠাণ্ডাৰ দিনতো তেন মানে কেনেকৈ উঠ তই?
প্ৰথমে বহুত কষ্ট হৈছিল, তোমাৰ কব নোৱাৰি ইমান এলাৰ্ম বাজে নুঠোৱে। এলাৰ্ম বাজি বাজি বন্ধই হৈ যায় লাষ্টত, কিন্তু লাহে লাহে উঠিলো বোলে পোন্ধৰ মিনিট এলাৰ্মটো বাজিল তাৰপিছত উঠি এনেকে উঠোতে উঠোতে অভ্যাস কৰোতে কৰোতে মানে হৈ গল আৰু। আৰু এতিয়া যিহেতুকে মই সদায় এইটো উঠো সেইকাৰণে এতিয়া মোৰ কাৰণে সহজ হৈ গৈছে।
আৰু ৰাতি বেছি দেৰি নকৰোঁ সোনকালে শুওঁ সেইকাৰণে মোৰ মানে ইমান এলাহ নালাগে ৰাতিপুৱা উঠিবলে আৰু।
অঁ ময়ো চেষ্টা নকৰা নহয় কিন্তু ময়ো চেষ্টা কৰোঁ। আৰু পোৱা উঠাটো ভালেই কথা। কেতিয়াবা পৰীক্ষাৰ সময়ত বাৰু উঠিব লগীয়া হয় পঢ়া নহ'লে। পুৱা উঠিব লগা লগীয়া হয়ে, তেতিয়া উঠোঁ কিন্তু যে তিয়া পৰীক্ষা শেষ হ'ব তেতিয়া মানে এনেকৈ শুই যাওঁ মানে ক'বই নালাগে আৰু পুৱা কেতিয়া মানে আঠ বাজি যায় গমেই নাপাওঁ। কিন্তু পোৱা উঠা অভ্যাসটো ভাল বাৰু। আৰু এতিয়া মই মানে চেষ্টা কৰিব মানে কৰিম আৰু।
উম আৰু এইবোৰতো লাহে লাহে ঠিক হৈ যাব আৰু। তই যদি মানে সদায় এনেকে উঠি থাক তেন্তে এটা অভ্যাস হৈ যাব আৰু উঠিব পাৰি যাবি অভ্যাস কৰিলে।
অঁ সেইটো হয়। আৰু পোৱা উঠা অভ্যাসটো কয় নহয় ভাল, শৰীৰটোও ভালে থাকে। আৰু মনো বোলে ভাল লাগে, মানে উঠাৰ দিনা ভাল লাগে কিন্তু পিছৰ দিনা মানে পিছদিনা উঠিব খুজিলে মানে নহয়েই আৰু।
উম হয় কথাটো কিন্তু, আৰু মানে আৰু সোনকালে উঠি ৰাতিপুৱা, তই যদি খোজ কাঢ়িবলে যাও ইমান ধুনীয়া বতাহ মাৰি থাকে তোৰ ভালে লাগি যায়, মনটো একেবাৰে ফ্ৰেচ-ফ্ৰেছ লাগে। আৰু তোৰ বডিটোও ভাল লাগে শৰীৰটোও বহুত বেছি ভাল লাগে।
উম। আৰু আ পুৱা উঠি মানে বাহিৰলৈ ওলাই যোৱাটো মানে এ তইতো খোজকাঢ়িবলৈ যোৱা বুলি কলি মানে কিমান ভাল হয় সেইটো?
উম বহুতে ভাল হয় আৰু যদি ক'বলৈ যাওঁ। খোজকাঢ়িলে দেহাটোও ভালে হৈ থাকে। চবেই যদি খোজ কাঢ়ে আৰু বতাহটো বহুত ধুনীয়া হয় আৰু কৈচোন এনেকে কি, ৰাতিপুৱা বতাহটো খালে বলে ভাল হয়। নিজৰ দেহাৰ কাৰণে, সেইকাৰণে মই আৰু ৰাতিপুৱা খোজটো কাঢ়ো আৰু।
অঁ সেইটো কিন্তু হয় কিন্তু এলাহ লাগে যি সেইটোৱে মানে ডাঙৰ কথা আৰু।
উম যিয়েটোৱে এইটো ডাঙৰ দিগদাৰ হৈ পৰিছে। এতিয়া এলাহ কৰিলেতো নহব আৰু।
সেইটোৱে আৰু পুৱাও উঠি তই মানে এক্সাৰচাইজ কৰ কিমান সময় কৰ তই?
মই তো আধা ঘন্টা কৰো আৰু কব গলে।
অ অ। সেইটো কিন্তু ভাল অভ্যাস গঢ়ি তুলিছ তই, মানে মই এ ইমান চেষ্টা কৰোঁ। মোক মানে অকণমান টিপছ দিবিচোন? কেনেকৈ উঠিব লাগে আৰু মানে মনটো কেনেকৈ মই বান্ধি থাকিব পাৰোঁ যে মই পুৱা উঠিবই লাগিব তেনেকৈ মানে?
উম এইটোৱে কম দেটো মানে তই এতিয়া চা। এনেকুৱা নহয় কি তাই আজিৰ পৰা একে আৰম্ভ দিবই লাগিব ছয়টা বজাত উঠা কিন্তু এনেকুৱা নহয় তই ৰাতিপুৱা মানে পোন্ধৰ মিনিট দেৰি দেৰিকেনে উঠি - উঠি তাৰ পিছত আৰু পোন্ধৰ মিট এনেকে এনেকে উঠিলে অভ্যাস হৈ গলে আৰু উঠিব পাৰি যাবি আৰু।
সেইটোৱে আৰু ঠাণ্ডাৰ দিনতো তই মানে পুৱা খোজ কাঢ়িবলৈ যোৱা নে যাওঁ নেকি?
কেতিয়াবা কেতিয়াবা যাও মায়ে যদি উঠাই দিয়ে আৰু যদি কেতিয়াবা মা উঠাই নিদিয়ে নাযাও, ইমান কুঁৱলি দি থাকে তোৰ কেনেকে যাবি ইমান ঠাণ্ডাত খোজ কাঢ়িবলে?
অ' সেইটোৱে ঠাণ্ডাৰ দিনত এ কেইটা বজাত মানে উঠ ছয়টাতে উঠ নে ন' অক অকণমান হ'লেও দেৰিলৈকে মানে থাক আৰু?
দেৰি হয় অলপ, ধৰি লওক সাত বজাত, সাত বজাত উঠো।
অ'। সেইটোৱে ঠাণ্ডা দিনত মইতো উঠিবই নোৱাৰোঁ মানে কেতিয়া এ ৰ'দ ওলাই যায় গমেই নাপাওঁ আৰু ঠাণ্ডা লাগি থাকে যে।
উম, হয়। কথাটো আৰু যদি মানে কওঁ স্কুলত যাবও ইচ্ছা নাযায়। ইমান ঠাণ্ডা, এনেকুৱা লাগে কি আজি নাযাওৱে কিন্তু যাবতো লাগিবই।
অঁ', সেইটোৱে আৰু কেই কেইদিনমান আৰু চ সেই স্কুলৰ টাইমিঙটোও অলপ হেৰি কৰি দিছিল নহয় তেতিয়া তেতিয়াও কিন্তু আমাৰ কাৰণে দিগদাৰহে হৈছিল। মানে আমি গাড়ীত যোৱা আছিলোঁ স্কুলত, গাড়ীত গ'লে আৰু দিগদাৰে হোৱা আছি ইল পোৱাৰ টাইমিংটো সেইটো কৰি দিলে।
অ', সেইটোৱে। বহুত ৰাতিপুৱা উঠিব লাগে তইতো গাড়ীৰে আহ। আৰু ৰাতিপুৱা উঠিব লাগে বাকী তোৰ এনে বাকী তোৰ এনে ভেন কেইটা বজাত যায়?
ভেন মানে ঠাণ্ডাৰ দিনত টাইমিংটো যদি অলপ আগুৱাই দিয়ে তেতিয়া আঠ আঠমান বজাত আহিছিল চাগে তেতিয়াতো পুৱাই উঠিব লগা লগীয়া আছিল আৰু। গৰমৰ দিনতো আমি মানে ক্লাছ আমাৰ চাৰে চাৰে সাত বজাৰ পৰা আৰম্ভ হৈছিল নেকি তেতিয়াতো আমাৰ ঘৰো দূৰ স্কুলৰ পৰা সেইকাৰণে ভেন আমাৰ ছটামানতে আহিছিল আৰু বহুত ষ্টুডেণ্টো আমাৰ গাড়ীত যোৱা আছিল সেইটো কাৰণে মানে বহুত সোনকালেই উঠিবলগীয়া আছিল। সেইখিনি সময় মানে মোৰ কাৰণে ইমান দিগদাৰী আছিল।
হয় দেই বহুত এইবোৰ ঠাণ্ডা গৰম। কিন্তু অভ্যয়াসতটো তই যদি ক'ৰ এতিয়াৰ পৰাই তেতিয়া তোৰ ঠিক হৈ যাব এইবোৰ।
অ', সেইটোৱে স্কুলৰ যোৱা সময়খিনিত মানে সেইখিনি অভ্যাসখিনি গঢ়ি উঠিছিলে। কিন্তু আৰু যেতিয়া বন্ধ পাওঁ বন্ধ পালে মানে আৰু শুইয়ে থাকোঁ আৰু।
উম, সেনেকুৱাই হয় আৰু কি হয় তই স্কুল থকা দিনা ৰাতিপুৱা উঠিলি উঠি গলি তাৰে যদি নেক্স দিনা তোৰ বন্ধ স্কুল ৰবিবাৰ যদি পঢ়ি যায় সেইদিনা দেৰিকে উঠা যায়। সেনেকে আৰু অ', মানে অভ্যাস তটো সেই হৈ যায় কি নাই উঠিব নোৱাৰো সোমবাৰো তেনেকুৱাই হৈ যায়। মোৰতো আগতে এনেকুৱা আছিল কি স্কুলত যোৱা দৰ আধা ঘণ্টা আগত উঠি গা পা ধুই মুখ ঘাত ধুই কেনে মই স্কুল যাওঁ। মানে উঠিব নোৱাৰো কিন্তু এতিয়া এনেকুৱা নহয় এতিয়া অভ্যাটো হ'ল বাৰু মোৰ।
অ'। লাহে, লাহে এইটো কমাব লাগিব আৰু মানে সোনকালে উঠিব লাগিব।
উম।
ঠিক আছে তেনেহ'লে আজি ৰাখোঁ দিয়ক।
উম, উম।